হেল্ল'
নমস্কাৰ আপোনাৰ চোন খবৰে নাই।
খবৰ মই ঘৰতে আছোঁ। চো ৰহ গুৱাহাটীত।
গুৱাহাটীত নেকি? মই আজি। কাজিৰঙা গৈছিলোঁ।
কাজিৰঙা গৈছিলে বঢ়িয়া।
অহ অ। কাজিৰঙা গলোঁ উম মানে উম যোৱাকালি যোৱাকালি। আমি ৰাতি গলোঁ যোৱাকালি ৰাতি আহ মতামত। ৰাতি আপোনাৰ ধৰক নটা মান বজাত আমি ওলাই দিছিলোঁ। গুৱাহাটীৰ পৰা গুৱাহাটীৰ অ গ গুৱাহাটীৰ পৰা নটা মান বজাত ওলাই দিয়াৰ পিছত আকৌ হে কৰি পালো ইয়াতে অ এই নাইট চুপাৰ বাছবোৰ যে থ। কে
থাকে।
অ সেই বাছত গলোঁ কাজিৰঙালৈ। তাকে আৰু আমাৰ অ তাক এতিয়া আমাৰ হোমইষ্টেটা এটা বুক কৰা আছে ত' আমি হোম গলোঁ তাতে অলপমান।
কেইজন মানুহ গৈছা।
আমি পাঁচজন গলোঁ। পাঁচজন
অ। অ অ বেছি মানুহ গ'লে। ভাল লাগে।
বেছি মানুহ। ভাল লাগে পাঁচজন গলোঁ আৰু। চাফাৰী কৈ আছোঁ আপোনাক কি কি কৰিলোঁ আহ তাৰপিছত আৰু তাতে আমি বাসগৃহটো সোমালোঁ আৰু অলপ সময় জিৰণি ললোঁ। জিৰণি লোৱাৰ পিছত আকৌ। মোটামুটি অ অ মোটামুটি ৰাতিপুৱা মানে ৰাতিপুৱা এটাত গলোঁ ন তা মান বজাত ন আঠটা মান বজাত গলোঁ কাজিৰঙা মেইন যোনখন। যোনখন পাৰ্ক আৰু যোনখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেইখন সেইখিনিত। তাতে গলোঁ
তাৰপাছত।
তি যোৱাৰ পিছত আমি অ নহয় প্ৰথমতে আমি কি খালো ৰব পুৰি চবজি খালো। পুৰি চবজি।
আহ পোৰি চবজি।
অ পুৰি চবজি খালোঁ। পুৰি চবজি খাৱাৰ পিছত আকৌ কাজিৰঙাৰ এই আমি জীপ চাফাৰী কৰিব গলো।
জীপ চাফাৰী।
অ জীপ চাফাৰী জীপ চাফাৰী কৰিব গৈ আমি এখন বুক কৰিলো আৰু জীপ এখন মোটামুটি ইমান বহুত ললে কিবা বা ললে মনত নাই আৰু সেইটো সিহঁতে দিলে পইচাটো। জীপ চাফাৰীত গলো যোৱাৰ পিছত জীপ চাফাৰীত আমি প্ৰথমতেহে দেখা পালো হৰিণা দেখা পালো।
হৰিণা।
হৰিণা হৰিণা দেখা পালো আৰু মনটো ভাল লাগিল আৰু যে অ আৰু বিভিন্ন বিভিন্ন জন্তুবোৰ দেখা পাম তাৰপিছত।
গড় দেখিছানে।
অ গড় দেখিছো কপালখন ভাল আছিলে গড়ো দেখিলো তাৰপিছত মোৰ আশাটো আছিলে বাঘ চাগ কিবা যদি দেখিবলৈ পাওঁ। কিন্তু নাপালো ।
বাঘ দেখা নাই।
নাই গড় দেখিলো হৰিণা দেখা দেখিলো হাতী আছিলে আৰু আৰু এই সাপো দেখিছো ।
সাপ।
হয় সাপ এই জংঘলত থাকা।
উম উম।
তাৰ পিছত আকৌ সাপটো দেখাৰ পিছত আকৌ হলো এনেকে জীপ চাফাৰী কৰি কৰি দুই ঘন্টা মানে কৰিলো বেচি ৰুই ।
কিমান লৈছে জীপ চাফাৰীত ।
চাফাৰী এজনৰ আঠশকে ললে নেকি আঠঁ। খনে বাৰশকে ললে নেকি আহ তাৰপিছত জীপ চাফাৰী কৰি পেলাই আক আহ হ'ল জীপ চাফাৰী দুই তিনি ঘন্টা কৰাইছে আৰু যিখিনি পাৰে ইফালে ইমান ৰ'দ নহয়। ৰ'দৰ কাৰণে শান্তি।
ৰ'দতটো লাগেে গাত।
ৰ'দটো গাতে লাগে। ৰ'দটো লাগি ব। বতাহো লাগে, ৰ'দো লাগে,
ন', শিলতন গছ-গছনিৰে জেগা ন',
অ', গছ -গছনিৰে হাবি হয় ।ত', বতাহতো আছে কিন্তু ওপৰৰ পৰা ৰ'দ সোপাও আছে, তাৰে পিছত আৰু গলো খালো অলপমান উম', দুপৰীয়াৰ আহাৰ খিনি খালো ভাত
দুপৰীয়া ভাত খাইছা?
দুপৰীয়াা হোটেলত ভাত খালোঁ, গাহৰি খালোঁ, আৰু দালি চবজি এইবোৰ খালোঁ।তাৰে পিছত সেনেকে-সেনেকে সময়বোৰ গ'ল আৰু তাৰে পিছত আৰু--। ভাবি আৰু সেইদিনাই আমি আবেলিয়ে বাছ আছিলে বাছতে উ', -উভতিলো গুৱাহাটীলে।
কিমান ঘণ্টা ঘূৰি ফুৰিছা?
উম', দুই দিনে ধৰক। দুই- দিনে, ধৰক দুই- দিনে দিয়ক, আৰু ফুৰিব পাৰি কিন্তু আমি আৰু বেছি ফুৰা নাই আপোনাৰ- আপুনি কৰবাত?
পানী আছেনে নাই? পানী দেখিছানে পানী,
পানী নাই, আমাৰ বানপানী নাছিলে,
দেখিছা ন',
কি?
পানীত আৰু হেৰি থাকে নহয় চৰাই,
অ, চ, চৰাই- চৰাই, দেখিছো বিভিন্ন -বিভিন্ন ৰঙৰ চৰাই দেখিছো, আপুনি গৈছেনে কাজিৰঙা, আপুনি কাজিৰঙা গলে নে? গৈ পাইছে?
কাজিৰঙাত যোৱা নাই, এতিয়াও বৰ্তমান
অ হয় নেকি আপোনাৰ কোনটো জাগাত গৈ ভাল লাগে?
আমাৰ বৰ্তমানকে একবছৰে হ'ল। এইত গৈছিলো, হৰিদ্বাৰত গৈছিলো।
অ হৰিদ্বাৰত গৈছিলে। হৰিদ্বাৰত বা ভাল লাগে ন', বহুত ভাল লাগে হৰিদ্বাৰত গৈ।
দেল্লিত ষ্টেচনত নামিলো ট্ৰেইনৰ পৰা। তাৰপিছত হোটেলত, থাকি আহ দিল্লী যি যিবিলাক বস্তু আছে ন আগ্ৰা তাৰ মহল ৰেড ফৰ্ট, এদি বিলা লাল গিলাজি আছে,
অ
চালোঁ। অ'হ এ, আৰু কিবা কিবি চালো, বৃন্দাবন চালো।
অ
অহ
আৰু কি চাইছে, মথুৰা চাইছে অ, সৰু, শৰিদুৱাৰত মইওঁ গৈছিলো এবাৰ।
আৰু এই আগ্ৰাপথ এইবিলাক চালো।
ঋষিকেশত গলো হৰিদ্বাৰৰ আৰ্তিটো বিৰাট ভাল হয়, দেখিছে নে আপুনি? আৰতি?
বহুত মানুহ হয়।
বহুত মানুহ হয় আৰতিত। বিভিন্ন বিভিন্ন জেগাৰ পৰা আহে আৰু ভাৰতবৰ্ষৰ।
পাঁচটা বজাত আৰতি হয়।
অ ৰাতিপুৱা পাঁচ, পাঁচটা বজাত আৰু আবেলি পাঁচ, ‌ চাৰে পাঁচ বজাত। তাৰে খাদ্যবোৰো বিৰাট সোৱাদ ন? চলে ভতোৰে, লুচি ঘুগুনি, অ'হ!
তাত‌, তাতে হোটেলত, তাতে দুইদিন থাকিলো হৰিদ্বাৰত, ‌ দুইদিন আৰতি চালো, চাই আকৌ হেৰিত গলো, ‌ মচৌৰি যে আছে, ‌ মচৌৰিত গলোঁ।
মৌচৰিত অ', ময়ো গৈ পাইছো মচৌৰিত।
মচৌৰিত যায় বহুত ভাল লাগিবা।
অ ভাল লাগে, বহুত ভাল লাগে। মচৌৰিতটো আকৌ বহুত ঠাণ্ডা জেগা, আমাৰ শ্বিলঙৰ দৰে, কিন্তু শ্বিলঙৰ দৰে ইমান হেৰি নহয় আৰু কিন্তু প্ৰায় শ্বিলঙৰ দৰে আৰু পাহাৰীয়া জেগা যিহেতু।
তাৰ পাছত আকৌ আহিলো আহি ঋষিকেশ যে আছে কেশ, ঋষিকেশ। চালো, চাই আৰু কিবা কিবি মন্দিৰ আছে
অ' ঋষিকেশ্বৰ ত্ৰিবেণী ঘাটত আৰতি কৰিছো আমি, ‌ আৰতি কৰা নাই, কৰিব‌, মানে চাব ইচ্ছা আছে। ছিল কিন্তু নোৱাৰিলো চাব।
ঝুলনা আছে, লক্ষ্মণ ঝুলনা।
অ, লক্ষ্মণ ঝোলা।
এইবিলাক সেনেকে চালো, চাই আৰতি চালো। চাই কেনে বহুত ভাল লাগে।
বহুত ভাল লাগে ন?
উম, আহিবৰে ইচ্ছা নাযায়।
আহিবৰে ইচ্ছা নাযায়, ঠিকে কৈছে আপুনি। একেবাৰে আহিবলে মন নাযায়, মনত পৰি থাকে যে আৰু কেতিয়া যাব। পাৰি।
অ, অ আৰু যাব মন আছে। কেতিয়াবা সময় পালে যাম আৰু।
অ, অ উম যাব লাগিব। এদিন আৰু এদিন দুদিন ভাল লাগে জাগাটো এদিন। আৰু বহুবাৰ যাব লাগিব, আপুনি শ্বিলং গৈছেনে নাই?
অ, শ্বিলং গৈছোঁ।
শ্বিলং গৈছে কেইবাৰ গলে শ্বিলং?
শ্বিলংত দুইবাৰ গৈছো।
আৰু শ্বিলং। কোন কোনটো কোনফালে ফুৰিছে আপুনি ডাউকি ফালে গৈছে? ডাউকি হৈছে।
ডাউকি অ ডাউকি গৈছো।
মই যোৱা নাই ডাউকি ডাউকিতে বাংলাদেশ। এই। সীমাটোতে আছে আতে ।
নাৱ আছে নহয় নৌকা অ তাতে অলপমান ঘুৰা ঘৰি। কৰিছোঁ।
পুৰা ফুৰিছে আপুনি উম ৰাস্তা বোৰ কেনেকো।
উম ৰাস্তা ভালে।
বেয়া নহয় ন।
বেমাৰ ভালে। শ্বিলংতো আৰু যা । চাব লগা জেগা বহুত আছে ছেভেন চিষ্টাৰ সেইবিলাকো চালো।
ছেভেন চিষ্টাৰ ময়ো গৈছো ছেভেন চিষ্টাত।
আছে কিবা কিবি আছে পাহৰি যাওঁ নহয় নাম বিলাক এ অহ এলিফেণ্ট ফলচ ।
এটা যে গুহা আছে এইটোতো গৈছো আপুনি গৈছে। এটা চো গুহাত। তাত যে আছে গুহা। গুফা এটা যে আছে। মৌচিমা কিবা এটা গোফাত টো নাম আছিলে গুফাত টো গৈছিলে নাই।
অ হ কি বা পাহৰিলো গলো নে নাই। চাইছো হ'লেও বহুত চালো। শ্বিলঙত বহুত জেগা চাইছো।
আহ চালে বহুতখিনি চাইছে। বহুত খিনি চালে আৰু আপুনি হেৰি কৰিছেনে নাই অ মানস।
মানস মানচতো গৈছো অ বনভোজলৈ গৈছো বনভোজ পাৰ্টি গৈছো। ইয়াৰ পৰা
অ
মানসত।
আহঁ।
এই পাৰ্টি লগত নাৰিম । বিৰানী যাম । কৰি গৈছে হেনেকে গলোঁ আৰু, বহুত মানুহ গৈছে।
কি কি খালে আপুনি তাতে?
তাতে? তাতে বনভোজত যি যি চলে, সেয়ে খালোঁ আৰু।
অ', আমি এদিন পবিতৰা গৈছিলোঁ। পবিতৰাতো আমি বনভোজ খাবলৈ গৈছিলোঁ।
অ', পবিতৰা গৈছা?
পবিতৰাতো গুৱাহাটীতে হয় ন?
গুৱাহাটীতকৈ অলপে আগত, চন্দ্ৰপুৰৰ সেইখিনিত সেইখিনিত হয় পবিতৰা।
অ', পবিতৰা? অ', নাম শুনিছোঁ।
তাতে গৈ আমি বনভোজ খাইছিলোঁ। ভাত, মাংস, মাছ কণী খাইছিলোঁ
পবিতৰাও হেৰি দৰে একে নেকি? কাজিৰঙাৰ দৰে প্ৰায় অলপ একেই।
প্ৰায় নহয়।
অ', এৰিয়াত অলপ অঞ্চলটো কম আৰু এই কাজিৰঙাত বহুত অঞ্চল আছে।
কাজিৰঙাৰ অঞ্চলটোতো বিৰাট বৃহৎ আপোনাৰ অ', পবিতৰাত যে এই পুটুককে যাব নিদিয়ে এখন দলং আছে হেই, দলংখন পুটুককে পাৰ হ'ব নেকি?
পবিতৰাত সিমান দেখা নাপায় বোধহয়। জন্তু-চন্তু ইমান দেখা নাযায় নেকি! তাতে খালি বনভোজহে খায়।
নদী এটা আছে ওচৰত। নদী এটা আছে, আৰু তাতে প্ৰাকৃতিক সৌন্দৰ্য বিৰাট সুন্দৰ। চাৰে শুনি পাইছে? শুনি পাইছেনে?